তেতিয়া হ'লে তুমি
ফু্ৰিয়ে আছো অঁ, মানে ঠিকে আছো। কোৱা কোৱা?
ব্যস্ত আছিলা নেকি?
নাই নাই ব্যস্ত নাই।
চাহ পানী খালা?
নাই খোৱাই নাই। উঠিছোহে এতিয়া টোপনিৰ পৰা টোপনি গৈছিলো অলপ।
অঁ, ঠিকে আছে। অঁ, পাছত তোমাৰ লগত অঁ, তুমি কলেজ গৈ আছা নে নাই?
অঁ, অঁ। তুমি?
অঁ, ময়ে গৈয়ে আছো ৰ'বা! এই মাত্ অঁ, আজি আমাৰ পৰীক্ষাটো খতম হ'ল মানে। ৰ'বা! সেয়ে ভাবিলো আজি তোমাৰ লগত এই বন্ধুত্বৰ ওপৰতে অলপ আ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিলোঁ।
অঁ, মোৰ ঠিকে আছে, ঠিকে আছে ভালেই কথা। উম, বন্ধুত্বৰ যিহেতু মানুহৰ জীৱনৰ এক অমূল্য সম্পদ। দিয়াচোন। এজন ভাল বন্ধু আহ জীৱনৰ সুখ দুখৰ সাঠি হৈ দিয়াচোন। আৰু লগ তে পৰিয়ালৰ পিছতে আমি বন্ধুসকলে আমাৰ আটাইতকৈ ওচৰৰ মানুহ। নে কি কোৱা?
হয় হয় আৰু ঠিকে কথা ওলাইটো আমাৰ বন্ধু অ মানুহৰ জীৱনৰ এক অমূল্য সম্পদ বুলি। ‌কৈ আৰু পিছত ত বন্ধুৱে আমাৰ বাবে আটাইতকৈ ওচৰৰ মানুহ হৈ পৰে। এজন ক্ষতিসৰ বন্ধু সদায় বিপদৰ সময়ত সহায় কৰে ন, সঠিক পথ দেখুৱাই আমাক।
হয় হয়।
বন্ধুত্ব আহ কাৰণ বন্ধুৱে আমা আহ মনৰ কথা বুজে। যে আমি যিবোৰ ক কথা আমি বন্ধুবোৰক কওঁ সিহঁতে বুজে আৰু চাবা যে আমি বহুতো এনেকুৱা কথা থাকে আমি ঘৰৰ ঘৰৰ মানুহ লগত এ ক'ব নোৱাৰো বা ভাইটি হওক ভন্টি হওক মা দেউতা হওক। সিহঁতৰ ওচৰত আমি ক'ব নোৱাৰো কথাবোৰ। সেইবোৰ কথা আমি বন্ধুৰ ওচৰত কৈ ক ক'ব পাৰো। সেই কথা আহ সেই ক বন্ধুৱে সহজতে কব পাৰো আমি। বন্ধুৰ সৈতে সময় কটালে মন টোও ভাল লাগে আমাৰ।
উ। হয় দিয়া হয় দিয়া। আমাৰ জীৱনত এনে কিছুমান কথা থাকে হয় দিয়া। যিটো আমি পৰিয়ালৰ লোকক হয়তো আমি কব নোৱাৰো কিন্তু আমি আহ বন্ধুক বন্ধুক আমি সেইখিনি কথা আমি খুলি কব পাৰো দিয়াচোন। আৰু তেওঁলোকে তাৰ সমাধানো দিব পাৰে। যদি আমি বিপদত পৰো কিছুমান তেতিয়াহ'লে তাত তাৰ সমাধানত তেওঁলোকে দিব পাৰে আৰু। তাকে আৰু আৰু তাকে আৰু আৰু তোমাৰ আহ বন্ধুৰ সৈতে সময়টো কটালে মনটোও ভাল লাগে দিয়াচোন। আৰু বন্ধু থাক থাকিলে তোমাৰ জীৱনত জীৱনটো অধিক আনন্দময় আৰু ৰঙীন হৈ উঠে। আৰু তোমাৰ বিদ্যালয় জীৱনত কিন্তু বন্ধু তৰ গুৰুত্ব বেছি অনুভৱ কৰা যায়। নে কি কোৱা?
হয়, ময়ো এইটোৱে ভাবো। যে আমি যিমান যি স্কুলীয়া জীৱনৰ বন্ধুত্ব বোৰ বহুত আমাৰ এতিয়াও মনত পৰে। আমি সেই মানে ক ক শ্ৰেণীৰ পৰাই আমি দশম শ্ৰেণীলৈকে পঢ়িছো। যোন বোৰ বন্ধুৰ লগতে। সেইবোৰ বন্ধুৰ স্মৃতিবোৰ এতিয়াও মনত পৰে ন। আমি একেলগে গৈ আহ শ্ৰেণীকোঠাত একেলগে আমি বহি এখন বেঞ্চতে বহি আমি পঢ়া শুনা কৰিছিলো বা আহ হাঁহি ধেমালি কৰিছিলো, ফুৰ্তি কৰিছিলো। আৰু টিফিন একেলগে আমি ভগাই খাইছিলো। এইবোৰ বহুত স্মৃতি আছ আছে আমাৰ মনত। এইবোৰ মানে বহুত মনত পৰে।
ঠিকে কৈছা। একেলগে পঢ়া শুনা কৰা। খেল ধেমালি কৰা, লগতে তোমাৰ ভ্ৰমণ কৰা এইবোৰ অভিজ্ঞতাই মানে বন্ধুতক অধিক মজবুত কৰি তুলিছে আৰু মই ভাবো মোৰ বিদ্যালয়ৰ দিনৰ বন্ধুবোৰ লগত এতিয়াও মানে কথা ব টৰা হয়। তেওঁলোকে এতিয়া মোৰ খবৰ লয় বা মইও খবৰ লওঁ তেওঁলোকৰ। তো আমাৰ সুখ দুখৰ কথাবোৰ হৈ থাকে আৰু। তোমাৰ বিদ্যালয় দিনৰ বন্ধু আছেনে?
আছে আছে কিন্তু আমি আৰু এতিয়া একেলগে একোখন কলেজতে নপঢ়ো ৰ'বা কিন্ টো হ'লেও মোৰ অ বি স্কুলীয়া জীৱনৰ বন্ধুত্ব ল বন্ধু বোৰৰ লগত তেওঁ মাত বোল আছে ভালে। আমি এ লগ পাইয়ে থাকো, আমাৰ ঘৰৰ ওচৰে ওচৰে। আমি এতিয়াও মানে যদি আমি মাজতে আমি কথাও নাপাতো ন এই যোনবোৰ বেলেগ আৰু বন্ধুবোৰ আছে সিহঁতৰ লগত যদি কথা নাপাতো বছৰ ধৰি বা মাহ ধৰি যদি আমি এদিন দেখো কিন্তু এনেকোৱা নালাগে যে আমি ইমান বছৰ ধৰি আমি কথাই পতা নাছিলো। সেয়েহে সেইবাবে আমাৰ জীৱনত অ স্কুলীয়া জীৱনৰ বন্ধুৰ লগত এটা বহুত ভাল সম্পৰ্ক হৈ পৰে ন।
হুম হুম তুমি কিন্তু বাৰু বিদ্যালয় বিদ্যালয়ৰ জীৱনৰ যিটো বন্ধু সেইবিলাক সেইবোৰতো আমাৰ প্ৰকৃত বন্ধু বাকী মই ভাবো বন্ধুত্ব অ বন্ধুত্ব সেইটোয়ে আচল বন্ধুত্ব যি বন্ধুত্বই তোমাৰ মানে তোমাৰ যেতিয়া বিপদ আপদ হ'ব তেতিয়া তোমাৰ কাষত থাকে সেইটোৱে প্ৰকৃত বন্ধু দিয়াচোন নে কি কোৱা
হয় হয় এইটোতো ঠিকে কথা ক'লা যোনবোৰ বন্ধু আমাৰ বিপদৰ সময়তে সেইবোৰে প্ৰকৃত বন্ধু আমাৰ মইতো এনেকোৱা বহুত বন্ধু পাইছো অ যেতিয়া মানে মোক দৰকাৰ হয় বা মোৰ বহুতো এনেকোৱা বিপদ পৰে সিহঁতে নাথাকে। মানে সিহঁতে এনে নামৰ বন্ধু আৰু সেইবোৰ মানে বন্ধু থকাতকে নথকাটোয়ে ভাল। সিহঁতে শত্ৰুত কে অ শত্ৰুৰ নিচিনাই কব পাৰে।
হয় হয় সেইবোৰে তেওঁলোকে স্বাৰ্থৰ বাবে বন্ধুত্ব কৰে দিয়া। সেয়া বহুত দুখজনক কথা। তোমাৰ স্বাৰ্থভিত্তিক সম্পৰ্ক যিহেতু বেছিদিন বেছিদিন নাথাকে নে কি কোৱা?
অ মই এইটো ভাবো যে স্বাৰ্থপৰ বন্ধুত্ব বেছি দিন টিকি নাথাকে এনেও কাৰণ আৰু বহুত এনেকোৱা বন্ধু আছে ন ধন সম্পত্তি চাইও সিহঁতে মানে বন্ধুত্ব কৰিব খোজে যদি তোমাৰ টকা আছে তে তে সি ভাল আৰু ভাল বন্ধু হিচাপে তোমাৰ লগত থাকিব যদি টকা নাই বুলি গম পালে তে আৰু নাই। সি যিমান পাৰে তোমাৰ বিষয়ে বেয়া বেয়া কৰি বেলেগৰ ওচৰত এ গৈ পিনে বেয়া বেয়া গুণ গায় মুখৰ ওচৰত ভাল ভাল কথা কব তোমাৰ বিষয়ে কিন্তু আকৌ বেলেগ বন্ধুৰ ওচৰত গৈ বেয়া বেয়া কথা কব। এইবোৰ দেখি মানে বহুত আ বিশ্বাস ভাঙি গৈছে নিজৰ মনৰ
হয় হয় দিয়া ঠিক কথা কৈছা, মোৰ মতে এজন ভাল বন্ধুৰ অ পৰিচয় বুলি ক'লে তোমাৰ সততা লগতে বিশ্বাসযোগ্য তা সহানুভূতি লগতে অলপ ধৈৰ্য থাকিব লাগে দিয়া চোন আৰু সহায় কৰাৰ মানসিকতা থাকিব লাগে। তেতিয়াহে মানে আমি এজন আহ বন্ধুক ভাল বন্ধু বুলি ক'ব পাৰো। আৰু মই ভাবো বন্ধু ত্বৰ মূল ভেটিটো হৈছে বিশ্বাস মানে বিশ্বাস নাথাকিলে বন্ধুত্ব শক্তিশালী নহয়। আৰু কে কেতিয়াবা বন্ধু বান্ধৱৰ ভুল বুজাবুজি হয় দিয়াচোন কিন্তু কথা পতাৰ জৰিয়তে কথা বতৰা কৰি পেলাই আৰু সেই বাও ভুল বুজাবুজি আঁতৰ কৰিব পাৰি আৰু নে কি কোৱা?
অ একদম ঠিক কথা কৈছা তুমি এইটো যে বিশ্বাস নাথাকিলেতো বন্ধুত্বও শক্তিশালী নহয় ন আমাৰ বিশ্বাস থাকিব লাগে বন্ধুৰ মাজত। কেতিয়াবা আৰু চাবা যে বন্ধু বান্ধৱৰ মাজত ভুল বুজাবুজিও হয় মই জানো কিন্তু আমাৰ কিন্তু সেই আমি বন্ধুত্বৰ এ কথা বতৰাৰ জৰিয়তে সেই ভুল বুজাবুজিটো আমি আঁতৰ কৰি আকৌ আকৌ আগৰ দৰে ভাল বন্ধু হব হ'বলৈ আমি চেষ্টা কৰিব লাগে বা ৰাগ বা অভিমান বোৰ অধিক দিন ধৰি ৰাখিব নালাগে এই এদিন হলেও এদিন আমি ক্ষমা কৰি বা বুজাবুজি মনোভাৱ থাকিলে বন্ধুত্বতো অটুট হৈ থাকে ন? সামাজিক মাধ্যমৰ যুগতো নতুন বন্ধু বনোৱা বৰ সহজ হয় নে তুমি কি বুলি ভাবা?
সঁচা কথা কিন্তু মই ভাবো সামাজিক মাধ্যমৰ আৰু অনলাইনৰ যিবোৰ বন্ধু -ত্ব আমি কৰো ইয়াৰ প্ৰতি সতৰ্ক হোৱাটো জৰুৰী যে কাৰণ সকলোকে সহজতে বিশ্বাস কৰা উচিত নহয়। তোমাৰ আহ যিহেতু আজিকালি তুমি চাবাই যে সামাজিক মাধ্যমত কাৰণ সামাজিক মাধ্যমত আমি মানুহজনৰ বিষয়ে ভালকে নাজানো এই ইয়াত মই ভাবো সামাজিক মা -ধ্যমত আমি বন্ধু বনাওঁতে আমি সম অলপ সময় সময় দিয়া উচিত। তেওঁক ভালকে জনা উচিত। তাৰ পিছতহে আমি বন্ধুত্ব কৰা উচিত।
হয়, হয়। সকলোকে আমি সহজে বিশ্বাস কৰি উচিত নহয় ন?
হয়, হয়। আৰু মই ভাবো ভাল বন্ধু সেইজনে দিয়াচোন যিজনে আমাৰ মংগল বিচাৰে আৰু বেয়া কামৰ পৰা আঁতৰাই ৰাখে। এনে এনেকুৱা নহয় যে আমাক বেয়া কাম কৰিলে কৰিলে আমাৰ লগো দিয়ে সেনেকুৱা নহয় বেয়া কামৰ আমাক আঁতৰাই ৰাখিব লাগিব সেয়াই ভাল বন্ধু আৰু বন্ধু জনে আমাৰ আত্মবিশ্বাসক বৃদ্ধি কৰাত সহায় কৰে দিয়াচোন হতাশাৰ সময়ত। এ যদি ক'বলৈ যাও তে এই বন্ধু বিলাক বোৰে দিয়া উৎসাহে আমাক নতুন শক্তি যোগায়।
হয়, হয়। মহান ব্যক্তিয়েও সফলতাৰ আঁতৰত তেওঁলোকৰ বি বিশিষ্ট বন্ধুসকলৰ অৱদান আছিলে ন? অ সিহঁতৰ যিমান মহান সিহঁতৰ বন্ধুৰ উ নতুন শক্তি যোগাইছে।
বাৰু তুমি বাৰু তোম তোমাৰ যি বন্ধু আছে বিদ্যালয়ৰ বন্ধু বা তোমাৰ যি ভাল বন্ধু আছে ত' সিহঁতৰ সৈতে সম্পৰ্ক ভালে ৰাখিবলৈ তুমি কি কি কৰা বাৰু?
হয়, মইতো সিহঁতৰ সম্পৰ্কটো ভালে ৰাখিবলৈ ভালে ৰাখিবলৈ আহ নিয়মিত ভাৱে যোগাযোগ কৰি আহ যোগাযোগ ৰাখো। আহ ফোন কলত কথা পাতো এনেকুৱা মানে তেওঁলোকৰ লগত কথা মনোযোগেদি শুনো বা যিমান পাৰো সহায় কৰো সিহঁতৰ যেতিয়া সিহঁতৰ বিপদ পৰে বিপদত পৰে। যিমান মোক কয় যিমান মই মোৰ ফালৰ পৰা পাৰো মই সিমানে সহায় কৰিব চেষ্টা যিমান খিনি মই পাৰো আৰু যিহেতু মই। কথাবোৰ জিতাই সিহঁতে বহুতো সিহঁতৰ মানে মনৰ দুখ বোৰ কয়। মই যিমান মনোযোগ দিৰে মনোযোগ দি শুনিবলৈ চেষ্টা কৰো।
ঠিকে দেই এই তোমাৰ এই অভ্যাসটো খুব ভাল কিন্তু ইয়াৰ ফলত সম্পৰ্ক সম্পৰ্কবোৰ অধিক গভীৰ হৈ দিয়া আৰু মই বিশ্বাস কৰো যে তোমাৰ বন্ধুত্ব ৰ ৰক্ষা কৰিবলৈ দুয়ো পক্ষৰে প্ৰচেষ্টাৰ প্ৰয়োজন দিয়াচোন। আৰু বন্ধু এজনে আমাৰ ভুলবোৰো দেখুৱাই দিব লাগে যিজনে কেৱল প্ৰশংসা কৰে। তে যিজনে কেৱল প্ৰশংসা কৰে ন তেওঁ সদায় প্ৰকৃত বন্ধু নহয়। তুমি লক্ষ্য কৰিবা যিজনে তোমাৰ কাৰণ তম প্ৰশংসা কৰা জন কেতিয়াবা হয়তো তোমাৰ তোমাৰ বেয়া বিচাৰিব পাৰে সেইকাৰণে তুমি যদি বেয়া কাম কৰা তাতো তোমাক প্ৰশংসা কৰিব পাৰে। ভাল কাম কৰিলে বাৰু প্ৰশংসা কৰাটো ঠিক আছে কিন্তু বেয়া কাম কৰিলে তোমাক কিছুমানে প্ৰশংসা কৰিব পাৰে কিন্তু সেইটো বন্দধৰ পৰিছে নহয়। প্ৰকৃত বন্ধু পৰিচয় নহয়।
তু সেইটোৱে আৰু।
হয় হয়, সেইটো আমাৰ নিশ্চয় প্ৰ প্ৰকৃত বন্ধুৰ পৰিচয় নহয়।
হয় আৰু বন্ধুত্বৰ সম্পৰ্ক ঠিকেই ৰাখিবলৈ হলে তোমাৰ আমিবোৰে সততটা বজাই ৰাখিব লাগিব দিয়াচোন আৰু বিশ্বাস ধ্বংস কৰিব নালাগে। তোমাৰ মানে ইজনে সিজনক সন্মান কৰিব লাগে আৰু সদায় সহায়ৰ হাতাত ঘূৰাব লাগে। এইবোৰ নিয়ম মানি চলিলে নিশ্চয় হয় এইবোৰ নিয়ম মানি চলিলে নিশ্চয় তোমাৰ বন্ধুত্ব দীঘলীয়া আৰু সুদৃঢ় হব আৰু।
সঁচাকৈ বন্ধুত্বৰ জীৱন এক অ অমূল্য উপৰণ ন বন্ধুত্বৰ মাজতে মাজ তে আছে মৰম বিশ্বাস বা সহযোগিতা আৰু সুখৰ অনুভৱ। আমি সদায় আমাৰ বন্ধুসকলক সন্মান কৰাটো জৰুৰী বা সম্পৰ্কটো শক্তিশালী কৰি ৰাখিবলৈ আমি মৰমো দেখিব দেখুৱাব লাগিব।
হয় হয় অৱশ্য তাকেই আৰু অৱশ্যে তোমাৰ ভাল বন্ধুত অ জীৱন জুৰি সুখ আৰু শক্তি উৎস থাকে থাকে হৈ থাকে দিয়াচোন।
হয় হয় আহ প্ৰকৃত বন্ধু আহ বন্ধু জীৱনৰ আটাইতকৈ মূল্যবান ধন ন। এই হব লাগে আমাৰ জীৱনৰ মূল মন্ত্ৰ আমি কেতিয়াও প্ৰকৃত বন্ধুটো আমি কেতিয়াও যিমান পাৰো আমি বচাই ৰাখিবলৈ চেষ্টা কৰিব লাগে হেৰুৱাব হেৰুৱাব দিব নালাগে আমি। আহ পাছে আজি আজিৰ পৰা এই বন্ধুত্বৰ বিষয়ে আলোচনা কৰি তোমাৰ পৰা মই বহুতো বন্ধুত্বৰ বন্ধুত্বৰ প্ৰকৃত মূল্য অধিক ভালদৰে বুজিবলৈ পালো।
ময়ো আনন্দিত, তোমাৰ। আহ বন্ধুত্ব সচেতন ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। বাৰু ঠিক আছে তেন্ত। আজিলৈ সামৰিছো।
অ দিয়া তে সামৰিছো।
অ।